পইচা ম
হেল্ল' শুনিছনে
শুনি পাইছানে বা
অ' অ' অ' অ' অ' এতিয়া শুনিছো
অ' ময়ো শুনিছো হয় শুনিছো কি কৰি আছা
অ' অ মই এই ভাত পানী খাই হ'ল শুবলৈকে আহিছোঁ আৰু মানে বিচনাত পৰিছিলোঁ মোবাইলটো চাই চাই চাই আছিলোঁ এনেকুৱাতে তোমাৰ ফোনটো আহিলে
অ মইো সেই অ এনেই বহিয়ে আছো হোৱা শুবলৈ যোৱাই নাই মানে ভাত খোৱা হোৱাই নাই সেইকাৰণে একেবাৰে ভাত খাই শুম আৰু ভাত খোৱা হলনে তোমালোকৰ
আহ আহ আহ আহ খালো খালো
অ' কিহেৰে খালে আজি ভাত আমি ভাত খোৱা হোৱাই নে খাম আৰু লাহেকে, তোমালোকে কিহেৰে ভাত খালা আজি অ'
আজি মাছ আছিলে মাছ
অ' আমাৰো অ আমাৰো মায়ে কি বনাইছে চাৱোগে নাই মই আজি মায়ে ৰান্ধিছে,
অ' মই আজি এই হেৰি বেপাৰী এজন আহিলে মাছ বেপাৰী পাভ মাছ আনিছিলে।
আহ!
পাভ মাছ ললোঁ অ পাভ মাছটো আকৌ বৰ সোৱাদ নহয় খাবলৈ।
হয় বৰ ভাল লাগে খাই মাছতটো গৰমত মাছ, মাছৰ জোল টেঙা জোল খাইও ভাল লাগে,
অ' অ' মাছৰ টেঙা আঞ্জাই বনালো আহ
গৰম দেই বতৰ। অ বৰ গৰম
উম অ হেৰি কি বুলি কয় তোমাৰ মায়ে বৰ ধুনীয়া ধুনীয়া ফুল লগাই ন সেদিনা ষ্টেটাচ
অ ইণ্টাৰনেটৰ অসুবিধা নেকি। মাততো অহা নাইচোন শুনিছানে অ' এতিয়া কোৱাচোন,
ভালকে শুনে অ তোমাৰ মায়ে বোলো বৰ ধুনীয়া ধুনীয়া ফুল লগাই ন মই ষ্টেটাছ দেখিছিলো সিদিনা
অ হয় মায়ে ফল, ফোন, ফুল লগায়।
অ মই মানে
মায়ে প্ৰায় ফুলত লাগি থাকেই।
আৰু তুমি?
মই ইমান এটা ফুলত লগা নহয় যদিও মাজে সময়ে কেতিয়াবা লাগি দিওঁ আৰু। তোমালোক সৰু ফুলনি এখন আছে ন বা
অ' আছে, আছে। মও খুব ভাল পাওঁ ফুল।
অ কি কি আছে তোমালোকৰ ঘৰত?
উম মোৰ এতিয়া হেৰি ফুলিছে। মচন্দাও ফুলি আছে তাৰপিছতে গোলাপ অ' মই শুনি আছো। মচন্দা ফুলি আছে তাৰপিছতে ৰঙা গোলাপ ৰঙা গোলাপ, বগা গো গোলাপ তাৰ পিছতে আৰু এটা কমলা ৰঙৰ গোলাপ আছে
অ আমাৰো অ এতিয়াই শুনা পাইছো মাজে মাজে এবাৰ দোবাৰ শুনা নাপাওঁ। আমাৰ ঘৰতো সেই শেৱালি এজোপা আছে চো চোতালতে। এইকেইদিন শেৱালিও ফুলিছে। এই ইমান ধুনীয়া গোন্ধ। বাহিৰত বহি থাকিবলৈ ভালেই লাগে। ৰাতিপুৱা সময়তো ইমান ধুনীয়া ভৰি থাকে
শেৱালি মানে এতিয়া এনেই শেৱালিটো ঠাণ্ডা দিনতহে ফুলে এতিয়া এই বাৰমহীয়া চাগে তোমালোক শেৱালিজোপা।
হয়, হয় চাগে
অ' আমাৰো মানে ফুলিছে আমাৰ এইজোপা হেৰি মানে আহিন অ আমাৰো ফুলি আছে এনে শেৱালি আহিন কাতি মাহত ফুলে কিন্তু এতিয়াও ফুলিছে। আমাৰো ফুলিছে দেই। কিছুমান মানে শেৱালি বাৰিষাও ফুলে নেকি
অ হ'ব পাৰে তেনেকুৱা।
অ আমাৰ জোপা। ফুলিছে যে সেইটো কাৰণে মানে কৈছো আমাৰ যোপা পাৰো আগতেও ফুলে অ অ আমাৰো তগৰ শেষ হ'ল এতিয়া এই গোলাপ আৰু এই মুচন্দা জবা উ
আমাৰো জবা ফুল আছে জবা আৰু গোলাপে ফ
আহ অ অ অ ভাল লাগে মানে ৰাতিপুৱা উঠিয়ে ফুল দেখিলে মানে মনটো ভাল লাগে। আৰু মই মানে ৰাতিপুৱাই মানে এই ফুলৰ যত্ন লৈ ভাল পাওঁ অ ফুলৰ যত্ন লৈ মানে মই ভাল পাওঁ মানে খুব ভাল পাওঁ মানে ফুলৰ কাৰণে কোনোবাই যদি ফুলৰ কিবা ছবি দেখিলে মানে চাওঁ আৰু
হয় আজি বাকী ৰাতিপুৱা কিমান সময়ত উঠা হল ঠিক আছে লৈ যাবা আমিও গলে আনিম তোমালোকৰ ঘৰৰ পৰা
অ অ নিবা নিবা।
আজি ৰাতিপুৱা আহ হয়। সোনকালে উঠা হ'ল মানে আজি
উম মই প্ৰায় সোনকালেই উঠো ৰাতিপুৱা অ মই সোনকালে উঠো ৰাতিপআহ আহ শুনি আছো
আহ সদায় ৰাতিপুৱা সোনকালে উঠা হয় নে?
হয় হয় হয় মই সোনকালে উঠো ৰাতিপুৱা
অ আমাৰো কোনো মোৰ আকৌ কোনো সময় টাইম টেবুল নাই
অ অ
কেতিয়াবা সোনকালে উঠা হয় কেতিয়াবা কেতিয়াবা সোনকালে উঠো কেতিয়াবা দেৰিকে উঠো তেনেকুৱাই হয়
অ মই আকৌ মানে সদায়ে সোনকালে উঠো কেতিয়াবা টোপনি ক্ষতি হ'লে অলপ দেৰি হয় আৰু মানে ৰাতিপুৱা সময়খিনি উ উঠি মই ভাল পাওঁ মানে ব ৰাতিপুৱা অলপ বাহিৰত বাৰীতে কাম বন কৰো চোতাল খাৰো অলপ খোজ তই সো
হয় আমাৰ ৰাতিপুৱা সালে শুই উঠি পেলাই সকলো নিজে কাম সকলোৱে নিজৰ নিজৰ কামলে যায় যে ৰাতিপুৱা সময়তো অলপ খৰধৰ নিচিনাকৈ পাৰ হৈ যায়
উম উম ৰাতিপুৱা সময়ত চবৰে বহুত কাম থাকে আৰু মোৰো মানে সেই চোতালখন বহুত ডাঙৰ সাৰোতে বহুত সময় লাগে। উম তাকেই
বাকী ঘৰত সকলোৰে ভালনে
অ' ভালে ভালে
অ
শুনিছ নে
অ' শুনি আছো
অ' বাকী তোমাৰ পঢ়া শুনা কেনেকুৱা কেনেকুৱা চলিছে,
মোৰ ঠিকেই আৰু মধ্যমীয়া বুলিয়ে কব লাগিব পঢ়ি যাওঁ পাহৰি যাওঁ মনতে নাথাকেচোন
অ হা হা। ভালকে পঢ়িবা আকৌ কিয় মনত নাথাকিব মন দি পঢ়িলে থাকিব।
শুনিছানে নে ইন্টাৰনেটটো মাজে মাজে অলপ দিগদাৰ দিয়ে নে অ'
অ' এই ইণ্টাৰনেটৰে সুবিধা মানে কি কথাবিলাক অলপ দেৰি দেৰিকে শুনা শুনা মানে তুমি শুনা যেন লাগিছে
কিমান টাইমত শুৱা হব
মই শুমেই আৰু চাৰে চাৰে দহ মাহত শুই যাম আৰু এতিয়া উম। বেছি সময় হয় মানে ৰাতিপুৱা সোনকালে উঠো যে সেইকাৰণে সোনকালে তাকেই। গৰম বেছি কাৰণে মানে অলপ অশান্তি লাগি আছে আৰু
অ---হ হেৱাই আমাৰো সেই গৰম পৰি সেইকাৰণে সেই ফেনৰ তলতে বহি আছো আগফালৰ কোঠালিতে
অ' -অ' তাকে মইয়ো বিচনালৈ আহিছো এই গৰম উঠিছে বিচনা চিচনা চব গৰম হৈ গৈছে মানে
হয় এইকেইদিন দিন দেউতাই আম আনি এই আম খাব লাগিব আম খোৱা হৈছে নে তোমালোকৰ
অ খাইছো খাইছো আম মানে আমাৰ ঘৰতে আছে এজোপা
অ লিচু খোৱা হৈছে নে
লিচু মানে লিচু এদিনহে খালো দেই এদিনহে পাই পেলাই কিনি আনিলো তাৰপিছত দেখাই নাই বজাৰত ঘৰতটো নাই লেচু গছ নাই
আমাৰো সেই বাৰীত তেনেকে ফল মূলৰ গছ বুলিবলে আম আছে আছে যদিও আম তেনেকে লগাই নাই
অ অঁ
আমলখি এজোপা আছিলে সেইজোপাও অ কাটি একেবাৰে কাটি দিয়া হোৱা নাই মানে অলপ কাটি দিয়াই হ'ল ডালবোৰ
অ এ তোমালোকৰ তোমালোকৰ নগা টেঙা এজোপা আ আছে
অ নগা টেঙা এজোপা আছিল এবাৰ নালাগিলেই যোৱা বছৰ লাগিছিল এইবছৰ এইবছৰ নালাগিল বাদুলি আহে ভাটৌ চৰাই আহে হে গোটেই খাই শৰাই দিয়ে আৰু আমাৰ এফালে কেক এটা তাকে কেৰ্কেটুৱাটো বেছি ফল মূল তেনেকে নাথাকেগে হৰুৱাই দিয়ে কলিতে
অ মোৰ কৌ এইবাৰ ডালি এজোপা লাগিছে নতুনতে আছে আছে মোৰ আম আছে মধুৰি আম আছে আমলখি আছে তাৰপিছত দালি এজোপাঁও এবাৰ লাগিছে নতু দোনকে ডালি এজোপা
অ পিছে আম লাগিছে নে
আম লাগিছে ডালিম ডালিমো লাগিছে
অ ডালিম লাগিছে আহ আম লাগিছে নাই
আম লাগিছে লাগিছে
আমাৰ আম গছজোপাত লাগিছে যদিও খুব কম আমি সেইবাবে কেঁচাতে ছিঙি পেলাই খাই তেনেকেই খালো। মায়ে আচাৰো থলে
অ আমাৰ আচাৰ কৰিলো আৰু হেৰি কি বুলি কয় আমৰে এই কেঁচা আমৰ চৰবত বনালো
হয় বৰ ভাল লাগে গৰম দিনত খাই
অ এতিয়া মানে উম পকিবলৈ থৈছো আৰু প মানে পকা নাই পুৰ থৈছিল পকিব আৰু অলপ শেহতীয়া হয় এজোপা
অ পকা আম খাই বেছিয়ে ভাল লাগে কেঁচা আমতকৈ
এতিয়া আৰু গৰমৰ দিনত আৰু আম আৰু আমটো ফলৰ ৰজা হয় ন আম আম ভাল নো নোখোৱা মানুহ কোনো নায়য়ে আৰু চবেই ভাল পায়
অ ভালেই পায় প্ৰত্যেকে আচাৰ থোৱা হল নাই আমৰ
থলো থলো আচাৰত হলো খাবলৈ আৰম্ভ কৰিলেই ঘৰত চবে।
অঁ আমাৰ বৰমাও সেই আচাৰে বনাইছিলে।। আমি চবে খালো।। ৱেই আমৰ আচাৰ সেইদিনা।
অ' আৰু আচাৰ মানে আমৰ আচাৰেই চবতকে ভাল হয়। অন্য আচাৰতকে মানে।।
হয় আম আচাৰ খাই ভাল লাগে।
উম ঠাণ্ডা দিনত হে বগৰী, জলফাই এইবিলাক হয়।
বগৰী আছাৰ কিন্তু মোৰ প্ৰিয় দেই ভাল লাগে বগ।। বগৰী আছাৰো খাই।
অ ভাল লাগে ভাল লাগে। মোৰ খালি এইবাৰ নাই, বগৰী আচাৰ।
লাগে।। অ আমি আকৌ কেতিয়াবা কথা পাতিম দেই প্ৰায়েই। ঠিক আছে আজিলে হ'ব বাৰু তেন্তে।
অ' অ' ঠিক আছে বাৰু শুভৰাত্ৰি।
শুভৰাত্ৰি।
অহ।